হেল্ল'?
হয়, নমস্কাৰ।
হয়, নমস্কাৰ।
বৰ্তমান
বৰ্তমান এইয়া চাহকাপ খাই ধূপ ধূনা জ্বলাই চাহকাপ খাই বহিছো অ অকণমান বিশ্ৰাম কৰিছোঁ, আপুনি?
এইয়া ময়ো এই বহুত গৰম পৰিছে বতৰৰ পৰিস্থিতি বৰ ভাল নহয়। সেইকাৰণে ঘৰতে ফেনখন লগাই বহিছো এতিয়া।
হয়, হয়। ময়ো সেই একেই ইয়াতো মানে বহুত গৰম পৰিছে আপোনাৰ। হয়, বৰষুণ দিব যেন লাগিছে বতৰটো চাই পেলাই মানে।
হয়, বৰ্তমান সিফালে দিনৰ পৰিস্থিতি কেনেকুৱা আছিলে?
দিনত আপোনাৰ আজি এইকেইদিনৰ নিচিনা স্বাভাৱিক নহয়, এইকেইদিন আপোনাৰ প্ৰায় এদিনত এজাক হ'লেও বৰষুণ আছিলেই, আজিৰ দিনত এজাকো বৰষুণ নাই। আৰু বহুত গৰম মানে ৰ'দটো বহুত প্ৰখৰ যথেষ্ট গৰম পৰিলে আজিৰ দিনটো।
হয়।
হয়, বাকীটো আপুনি জানেই আৰু আমাৰ অসমৰ বা আমাৰ অঞ্চলটোৰ বিদ্যুতৰ পৰিস্থিতিৰ কথা বৈদ্যুতিক যি পৰিস্থিতি কি হয়।
হয়, বৰ্তমান সময়ত বৈদ্যুতিক
কে আপোনাৰ।
হয়, বিদ্যুতে বহুত বিদ্যুৎ বিভাগে বহুত আমাক মানে অসুবিধা দিছে বৰ্তমান সময়ত। যাৰ ফলত আমি সময়মতে বিদ্যুৎ টো উপভোগ কৰিব পৰা নাই।
অ', হয়। আপুনি এইটো একদম ঠিক কথা কৈছে, হয়।
বৰ্তমান সময়ত অসম অসমৰ যিটো বৈদ্যুতিক বিভাগ সেই বিভাগটো মানে আমি বহুত নিম্নগামী হৈ যোৱা যেন দেখা পাইছো।
হয়, হয়।
এই ক্ষেত্ৰত আপুনি কেনেকুৱা কি পদক্ষেপ ল'ব?
হয়, এই ক্ষেত্ৰত এই ক্ষেত্ৰত মানে চাবলৈ গ'লে আপোনাৰ আমাৰ বৈদ্যুতিক ক্ষেত্ৰখন সময়ৰ লগত মানে যিখিনি উন্নতি হ'ব লাগে সেই উন্নতিখিনি আমি হোৱা দেখা দেখা পোৱা নাই, দিনক দিনে এই নিম্নগামীহে হৈ হৈ গৈ আছে। আপুনি যদি আজিৰ পৰা পাঁচ ছয় বছৰৰ আগৰ কাৰেণ্টটো চায় বা বিদ্যুতৰ ব্যৱস্থাটো চায়। বৰ বৰ্তমানো সেই একেটা বিদ্যুতৰ ব্যৱস্থা বা অৱস্থাই আমাৰ সমাজত এতিয়াও হৈয়ে আছে। ইমানখিনি আপোনাৰ চৰকাৰো সলনি হৈছে তথাপিও মানে একো সাল সলনি হা' আমি এই বিদ্যুতৰ ক্ষেত্ৰখনত দেখা পোৱা নাই।
হয়। বৰ্তমান সময়ত অসমৰ যিটো বিদ্যুৎ বিভাগ আছে। সেই বিদ্যুৎ বিভাগটো মানে এজন বিজনেচ মেনৰ হাতত গতাই দিয়াটো মানে অসমৰ বাবে কেনেকুৱা এটা কি পৰিস্থিতি সন্মুখীন হ'বলগীয়া হয় পৰৱৰ্তী
হয়। হয়-হয়, এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ মানে যেতিয়া যিকোনো এটা খণ্ড ধৰক চৰকাৰী খণ্ড এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হয় যেনেদৰে এতিয়া বিদ্যুৎ বিভাগটো দিলে। তেনেদৰে বহুতো এয়াৰপৰ্টো দিছে আপোনাৰ যিখিনি বিমান যাত যাত্ৰীসকল বিমানৰ যোনখিনি ষ্টেচন থাকে সেইসকল সেইখিনিও দিছে বা ৰে'লৰ ক্ষেত্ৰতো আমি বহুতো ব্যক্তিগত খণ্ডলৈ গতাই দেখা কিন্তু এক ক্ষেত্ৰত আপুনি যদি বাকীবোৰ খণ্ডত চাই বাকীবোৰ খণ্ডৰ মানে আপোনাৰ বহুতখিনি উন্নতি হৈছে। এতিয়া ব্যক্তিগত খণ্ড কৰি দিয়াৰ লগে-লগে বস্তুবিলাকৰ উন্নতি হয় কিয়নো কিয়নো মানে তাত এটা কৰ্মচাৰীসকলৰে হওক বা যিসকল উপভোক্তা থাকে তেওঁলোক বহুতো দায়বদ্ধ হৈ যোৱা আমি দেখা পাওঁ।
কিন্তু তেনেস্থলত এই বিদ্যুৎ ক্ষেত্ৰতো আপোনাৰ ব্যক্তিগত খণ্ডলৈ গটাই দিলে যদিও ইয়াত কিন্তু আমি বেলেগ একো পৰিৱৰ্তন আমি এতিয়ালৈকে দেখা পোৱা নাই আমাৰ ইয়াতে একেদৰেই যি কাৰেণ্ট কাটে, বৰ্তমানো একেদৰে কাটে। একো উন্নতি ইয়াত হোৱা নাই। আপোনাৰ চৌব্ববিছ ঘণ্টাত প্ৰায় আপোনাৰ বাৰ ঘণ্টা কাৰেণ্টটো আমি উপভোক্তাসকলে উপভোগ কৰিবলৈ নাপায় যেন আমাৰ অনু-অনুভৱ হৈছে মানে এক একো উন্নতি আমি দেখা পোৱা নাই।
হয়। বৰ্তমান সময়ত মানে বিদ্যুৎ বিভাগটো বহুত সজাগ হৈ থাকিব লাগে ফায়াৰ বা ছেফটি যিটো ‌পোস্টিং থাকে তেনেকুৱাকৈ বিদ্যুত বিভাগটো প্ৰত্যেক সময়ত প্ৰত্যেকটো বতৰৰ লগত মানে আগজাননী ৰাখি তেওঁলোক প্ৰত্যেক সময়ত সজাগ হৈ থাকিব লাগে তাৰ বাবে জনসাধাৰণৰ সুবিধা হ'ব। যিহেতু মানে প্ৰত্যেক সময়ত বতৰৰ পৰিস্থিতিটো একে নাথাকে। তেতিয়া বতৰৰ পৰিস্থিতি বেলেগ হয়, বৰষুণ হয়, স্বাভাৱিক ৰ'দ হয়। তাৰ মাজতে কেতিয়াবা বৃষ্টিপাতো হয় যদি বৃষ্টিপাত হয় তেতিয়াহ'লে বৈদ্যুতিক তাঁৰসমূহ তাঁৰ সংযোগৰ বিচ্ছিন্ন হৈ যাব পাৰে যাৰ বাবে বৈদ্যুতিক তাঁৰত কাৰেণ্ট গৈ জীৱ-জন্তু লগতে মানুহ মৃত্যুৰ মুুখত আমি বৰ্ত্তমান সময়ত পৰা দেখিছোঁ। ইয়াৰ বাবে যদি চৰকাৰে কিছু সজাগ বা সচেতন আগবঢ়ায় বৈদ্যুতিক বিভাগত তেতিয়া আমাৰ
তেতিয়া আমাৰ
সাধাৰণ ৰাইজৰ বহুত সুবিধা হ'ব।
হয়
এই ক্ষেত্ৰত আপুনি কেনেকুৱা কি পদক্ষেপ ল'বলৈ বিচাৰিব।
হয়, এতিয়া আপুনি যদি চাই আমাৰ যেতিয়াই আপোনাৰ এই বৈদ্যুত খণ্ডটো আপোনাৰ ব্যক্তিগত খণ্ডকে গটাই দিলে তেতিয়াই বহুতো আমি ভাল সলনি অহা কিছুমান আঁচনিৰ বিষয়ে আমি শুনিছোঁ যদিও সেইখিনি আঁচনি আমি সাক্ষাৎ এতিয়ালৈকে কৰিবলৈ পোৱা নাই বা আমাৰ অঞ্চলটোত সেইখিনি সুবিধা আমি এতিয়ালৈকে উপভোগ কৰা নাই। তথাপিও মানে আমি শুনা পাইছোঁ, এতিয়া ধৰক বহু খন বহু জেগাত হয়-হয়তো এই ব্যৱস্থাটো আহিছে যে- বিদ্যুতৰ যিখিনি তাঁৰ থাকে সেই তাঁৰখিনি এডলীয়া এডাল তাৰেৰে আপোনাৰ- কভাৰ লগাই তাত এটা মানে আপোনাৰ কিছুমান বস্তু ল গোৱা হয় যাতে এইখিনি ছিগি পৰিলেও মানুহে তাত চ্বৰ্ট খাই বৈদ্যুতিক- বিজুতি ঘটি মানে মানুহৰ মৃত্যু নহয়। তেনেকুৱা বহু বহু জেগাত হয়তো হৈছে। কিন্তু আমাৰ ঠাইখিনিত বৰ্তমানো অহা দেখা পোৱা নাই মানে বৰ্তমানলৈকে। আৰু এই ক্ষেত্ৰত মানে- চৰকাৰে কিছুমান ব্যৱস্থা ল'ব লাগে হয়তো চৰকাৰে যিহেতু বৈদ্যুতিক খণ্ডক গটাই দিলে বৈদ্যুতিক খণ্ডক- তেওঁলোকে এনেকুৱা এটা অনুমতি দিব লাগে বা এনেকুৱা এটা চুক্তি কৰিব লাগে- যাতে আমাৰ অসমৰ উপভোক্তা সকল ইয়াৰ পৰা কোনো- কাৰণতে মানে দুখী হ'বলগীয়া নহয়। তেওঁলোকে যেনেদৰে- মানে সম্পূৰ্ণৰূপে এই বৈদ্যুতিক খণ্ড গটাই দিয়া স্বত্ত্বেও যোনটো- সু প্ৰভাৱ সেই সু প্ৰভাৱটো সকলো ৰাইজে সমানে পাব লাগে মানে। তেনেকুৱা এটা কি বিশেষ কিছুমান ব্যৱস্থা চৰকাৰে হয়তো হাতত ল'ব লাগে। যি খিনি বৰ্তমান আমি লোৱা দেখা পোৱা নাই।
হয়, বৰ্তমান সময়ত মানে যিদৰে আমাৰ- ঘৰত যেনেকৈ আমাৰ মিটাৰ থাকে তাত ফিউজ থাকে- তেনেদৰে যদি ট্ৰেন্সফৰ্মাৰৰ লগত বতৰৰ লগত সং মানে স্বাভাৱিক বতৰৰ লগত- উমঁ' সংযোগী ৰাখি কিছুমান যদি ফিউজ দিয়ে তাতে বতৰৰ পৰিস্থিতি যি- বেয়া হৈ যায় কিছুমান যদি তাত মানে উন্নত মানৰ চেন্ঞ্চাৰ লগাই য'ত বতৰৰ পৰিস্থিতিৰ লগত খাপ খাই যদি- বৃষ্টিপাত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া বৈদ্যুতিক- শক্তিটো একেবাৰে বিচ্ছিন্ন হৈ যাব, যেতিয়া বতৰৰ পৰিস্থিতি স্বাভাৱিক হ'ব তে এতিয়া আকৌ সেইটো বিদ্যুত বিভাগে আহি ঠিক কৰিব, তেনেকুৱা যদি কিছুমান পদক্ষেপ- লয় তেতিয়া অনাগত দিনত জনসাধাৰণ তথা প্ৰত্যেক টো ডিপাৰ্টমেণ্টৰ সুবিধা হ'ব।
হয় হয়, সেইটো এটা আপুনি যথেষ্ট, হয়।
এই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াব?
হয়, এইটো আপুনি এটা যথেষ্ট উন্নত মানদণ্ডৰ এটা চিন্তা কৰিছে। এটা তত্বগধূৰ চিন্তা এই ব্যৱস্থাটো যদি চৰকাৰখনে লয় হয়তো বহুত তো মই আমাৰ অসমীয়া ৰাইজ বা অসমীয়া বুলি নকওঁ আমি- যিমানখিনি মানুহ আছে প্ৰতিজন মানুহ বহুতো আমি উপকৃত হোৱা দেখা পাম। যিহেতু- বিদ্যুৎ বিচ্ছিন্নতাৰ ক্ষেত্ৰত বা বিদ্যুতৰ তাঁৰ ছিগি আমি- প্ৰায় বাতৰিত শুনাই পাই থাকো যে বহুত লোকৰ আপোনাৰ প্ৰাণ নাশ হয় এই ক্ষেত্ৰত। তেনে ক্ষেত্ৰত যদি প্ৰতিটো অঞ্চলত যিহেতু এটা এটা বৈদ্যুতিক আপোনাৰ- জেনেৰেটৰ আছে বা জেনেৰেটৰ নহয় ক্ষমা কৰিব, বৈদ্যুতিক এটা ট্ৰেন্সফৰ্মাৰ আছে- সেই ট্ৰেন্সফৰ্মাৰ বিলাকত- যদি এনেকুৱা কিছুমান প্ৰযুক্তিগত মানে নতুন বৈজ্ঞানিক পদ্ধতিৰ ব্যৱস্থাপনা তাত- লগাই সংযোগ কৰে তেতিয়া বহুতখিনি আমি লাভৱান হ'ম। আমি যদি চাবলৈ যাওঁ ব বৰ্তমান মানে বিজ্ঞানৰ যি উন্নতি হৈছে যিমানখিনি আপোনাৰ-
আগুৱাই গৈছে তেনে ক্ষেত্ৰত এনে এটা কাৰ্যকলাপ চৰকাৰখনে বা এই বিদ্যুৎ- খণ্ডটোৱে হাতত লোৱাটো হয়তো তেওঁলোকৰ বাবে ইমান এটা কঠিন কাম নহ'ব গতিকে এই ব্যৱ ব্যৱস্থাটো যদি চৰকাৰে লয় আমি যদি কিবা কাৰণত চৰকাৰক বা বৈদ্যুতিক খণ্ডটোক এই বিষয়ে অৱগত কৰিব পাৰোঁ হয়তো তেওঁলোকে ভৱিষ্যতে এই পদক্ষেপটো নিশ্চয় হাতত ল'ব মই ভাবোঁ
তেতিয়া আমাৰ আমাৰ ক্ষেত্ৰত মানে আমি আমাৰ দৰে উপভোক্তাসকলৰ ক্ষেত্ৰত যথেষ্ট মানে আমি উপকৃত হ'ম বুলি মই ভাবোঁ
হয় বৰ্তমান সময়ত আমাৰ যিবিলাক সামাজিক গ্ৰাম্য অঞ্চল আছে এই গ্ৰাম্য অঞ্চলসমূহত চৌবিছ ঘণ্টা বৈদ্যুতিক সংযোগ সংযোগ বিছিন্ন হলে বিদ্যুৎ বিভাগ আহি ঠিক কৰা দেখা পোৱা যায়নে
হয় হয় আপুনি এই প্ৰশ্নটো যদি আকৌ পুনৰবাৰ সো সোধে মই উপকৃত হ'ম যথেষ্ট
হয় বৰ্তমান গ্ৰাম্য অঞ্চলত যি বৈদ্যুতিক খণ্ড আছে বা বিদ্যৎ বিভাগ আছে তেখেতসকলে যদি বতৰৰ লগত খাপ খাই কিছু সংখ্যক যদি ক্ষতিগ্ৰস্ত হয় তেতিয়া বিদ্যুৎ বিভাগ আহি সেই গ্ৰাম্য অঞ্চলসমূহত মানে বিদ্যুতটো ঠিক কৰাত প্ৰত্যেক সময়তে সুবিধাজনক থাকেনে বা তেওঁলোক সজাগ থাকেনে
হয় হয় এই এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ এই বৈদ্যুতিক খণ্ডৰ যোনসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ আমি যথেষ্ট গাফিলতি দেখা পাওঁ এই ক্ষেত্ৰত
আপুনি যদি চাই আমাৰ অঞ্চলটোত যদি কিবা কাৰণত বিদ্যুত বিদ্যুতৰ বিচ্ছিন্নতা ঘটি বা বিসংগতি ঘ ঘটি পেলাই আপোনাৰ বৈদ্যুতিক তাঁৰ এডাল পৰি যায় বা গছ গছনি পৰি সেই তাঁৰডাল যদি ছিগি যায় তেন্তে আমি দেখা পাওঁ যে বহুকেইদিন ধৰি হয়তো তিনি চাৰিদিন পৰ্যন্ত আমাৰ অঞ্চলটোত কাৰেণ্ট নাথাকে আৰু বহুবোৰ সময়ৰ তেওঁলোকৰ প্ৰয়োজন হয় তেওঁলোকক যদি আমি যোগাযোগ কৰিবলৈও চেষ্টা কৰোঁ তেন্তে যোগাযোগতো তেওঁলোকে প্ৰায় প্ৰায় আমাক এটা ধনাত্মক উত্তৰ নিদিয়ে তেওঁলোকে আমাক বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় গতিকে এই ক্ষেত্ৰত যদি আমি ক'বলৈ চাওঁ আমাৰ বৈ বৈদ্যুতিক খেণ্ডৰ খণ্ডৰ যোনখিনি কৰ্মচাৰী আছে সেই কৰ্ম আমি সক্ৰিয় ৰূপত নাপাওঁ এতিয়া যদি আপুনি কিবা কাৰণত আমাৰ ইয়াত ধৰক ৰাতি ৰাতি পৰ্যায়ত নিশা পৰ্যায়ত যদি সেই বৈদ্যুতিক খণ্ডৰ কিছুমান বিচ্ছন্নতি ঘটে বা বিসংগতি ঘটে তেন্তে সেই কামটো হয়তো তেওঁলোকে পিছদিনাহে ৰাতিপুৱা যেতিয়া হ'ব তেতিয়াহে সেইটো ঠিক কৰা দেখা পাওঁ আমি ৰাতি আহি তেওঁলোকে কোনো কাৰণতে এইটো ঠিক নকৰে আপুনি যদি চাই আমাৰ দৰে গ্ৰাম্য অঞ্চল এই গ্ৰাম্য অঞ্চলবিলাকত বাৰিষা কালত যিহেতু যথেষ্ট পানী হয় বানপানী হয় সেই ক্ষেত্ৰত এখন ঘৰত বা এটা অঞ্চলত যদি আপোনাৰ এই বৈদ্যুতিক ব্যৱস্থাটো নাথাকে পোহৰৰ ব্যৱস্থা তাটো নাথাকে তেন্তে তেনে এটা তেনে তেনেকুৱাত মানে এখন ঘৰৰ বাবে এইটো এটা যথেষ্ট এটা কঠিন অৱস্থা হৈ যাব তেওঁলোকে সেই সময়খিনি পাৰ কৰাটো তেওঁলোকৰ বাবে
হয় ভাল লাগিলে আশা কৰো আমাৰ বৰ্তমান সময়ত আমাৰ চৰকাৰখনে সেই বিদ্যুৎ বিভাগটো আৰু উন্নতি কৰি যাওঁক আৰু প্ৰত্যেক সময়তে সজাগ থাকক সচেতন থাকক তেওঁলোক প্ৰত্যেক সময়তে জনসাধাৰণৰ লগত বিদ্যুটো দিবৰ বাবে চেষ্টা কৰক অনাগত
হয় হয়
দিনত চৰকাৰ মানদণ্ডৰ বিদ্যুত আমাক যোগান ধৰিব বুলি আশা কৰিলোঁ লগতে আপোনাৰ লগত বহুত দিন উ বহুদিনত কথা পাতিলোঁ আপোনাৰ লগতো কথা পাতি ভাল লাগিলে
হয় হয় আপুনি ফোন কৰাৰ বাবেও যথেষ্ট অঁ হয় আপুনি ফোন কৰাৰ বাবেও যথেষ্ট ভাল লাগিল আকৌ লগ পাম বুলি আশা ৰাখি ৰাখিছো তাতে।
ধন্যবাদ।